তাকেটো দেই।
কি হৈছে মানে মোৰতো ইয়াত ৱাইফ ফাই চোল ভালকে
অ মোৰ ইয়াতযে এইটো ফুল নেটৱৰ্ক হৈ চলি আছে।
কি কি কাৰণে এনেকুৱা হৈছে?
ক'ব নোৱাৰোঁ।
অঁ কিবা এইফালৰে গণ্ডগোল নেকি।
জানো কি কাৰনে
বাৰে বাৰে কাট খাই গৈ আছে তোনো ৱাইফাই আছে ন? অঁ তাকে। অঁ মই সেই ক'ব লৈছিলোঁ। এই এই ভাগৰৰ কথা। কওঁতে মানে সেই সেইদিনা সেই ৰিজাৰ্ভ। ৰিজাৰ্ভ এইখিনিতহে দোকান চোকান আছে ভালকে এইফালেতো নায়েই। ওলাই যাব লাগে। অকমান ৰ'দ ৰ'দ দি আ। ছিলে মই অকণমান ৰুমৰ। আহি পেলাই সেই জিৰাই সতাই ল'লোঁ অফিচত লৈ লৈ পেলাই। তাৰপিছত ভাবিলোঁ মই পাৰিম আৰু। এ অফিচৰ ফ'টগেটজনক তেওঁক। ক'ব লৈছিলোঁ আৰু। তাকে ক'ব লৈছিলোঁ কিব আনিব ক'বলে, গাখীৰ চাখি এনেকুৱা কিবা কিবি নাছিলে তাপিছত নাই মই ওলাই গলোঁ সেইখিনি পা ৰিক্সা লৈ তালৈকে গ'লোঁ। ৰিজাৰ্ভলৈকে গৈ কৰি লৈ এ সেই মোনা এখন দাঙিয়ে আছোঁ মই তথাপিও মানে কাৰো অলপমানো চিমপেঠি নাই ৰিক্সাৱালা। উঠাই নানে সেইখিনি কলেজত কলনিলৈকে নাযায় চিধা চিধিহে যাব। ভিতৰলৈ নাযায় এনেকোৱা তাৰপিছত আৰু সেই বহুত টাইম মই এনেকৈ ৰ'দতে থাকিলোঁ। থকাৰ পিছত কোনোবা এটা বোলো। কোনেও নিনি আপুনি লৈ যাওক না তাৰপিছত আনিলে আৰু সেই ইমান গৰম সোমাই সোমাই যোৱাৰ নিচিনা হ'ল মানে মোৰ ভৰি চৰি। চব জ্বলি আছিলে।
ইছ ৰাম উম।
এ অলপমান সময় কুলাৰটো লগাই পেলাই বহিলোঁ বহাৰ পিছত মই অলপ শুই ল'লোঁ। শুই লৈ কৰি লৈ। এই মা মই ভাবিলোঁ মাটো গুচি আহিব মা থাকোঁতে মই অকণমান সেয়া পায়স অকণমান বনাই পেলাই মানে
উম।
এই যে বা লাডু গোপাল। মই আগবঢ়াই দিম। সেইবুলি মানে মই সেই পায়স বনালোঁ আকৌ গধূলি। পায়স বনাও তেও গৰম লাগিলে তাৰপিছত মোৰ এনেই দিনত গৰম সোমাই আছিলে গৰমত থাকিব নোৱাৰোঁ নহয় এতিয়া মই। গা ধুলোঁ তথাপিও গৰম নকমে ভৰি দি জুই উলাই থকাৰ নিচিনা আছে।
এহৰাম।
লাষ্টত উপায় নাপাই পেলাই মই চৰিয়াত পানী লৈ পেলাই ভৰিখন ডুবাই থৈ দিছোঁ দুবাৰমান তাৰপিছতহে মোৰ কমিছে অলপমান মানে।
অ সেই তেনেকোৱা কৰিলে তাতে অকণ অ হয় হয় তাতে নেমু অকণ চিপি দিব।
দিলো।
অ ভৰি যেতিয়া এনেকে ডুবিয়াই থৈ দিয়ে। নেমু অকণমান চেপি দিব মানে এই বিষ চিষ বিলাক হয় ন এই বিষ বিলাক যে হয় যে গাত যিবিলাক অকণমান ভাল পোৱা যায় মানে। তাৰ মানে বডিটো অকণমান আৰু অকণ পুৰ হয় মানে।
মোৰ আকৌ সেয়া বাও ভৰি খন বিষ। খোৱাটো লোৱাটো লোৱাটো মানে।
এই আপোনাৰ সৰু নহলে আৰু উম উম।
যদি উঠোঁ তেতিয়াহ'লে মই লেঙৰাই লেঙৰাই যাওঁ মানে।
অ অ। মোৰ বাওঁ ভৰি খন এতিয়ালৈকে ভাল
অ বা ভৰি কি তলুৱা বিষ হৈছিল নেকি?
তলোৱা মানে মোৰ বওঁখন জিন জিনাই থাকে। এমেনে সেই তেতিয়াৰ পৰা মানে মোক। সোঁফালে শুব পৰা নাছিলোঁ। মানে অকল বাওঁফালে শুই থাকিলো। শুওতে শুওতে কিবা নাৰ্ভ চাৰ্ভ ব্লক হৈ থাকিল নিকি এতিয়া মানে এনি টাইম ভুইখন মোৰ জিন জিনাই থাকে।
অঁ দেখুওৱা নাই।
দেখুৱাই চো আপোনাৰ ব্লক হৈ আছে বুলি কৈছে। তেতিয়াহে কেতিয়া মানে থেৰাপি ল'ব লাগে অকণ দীঘলীয়া টাইমত কিন্তু মানে ই ডাঙৰ হ'লেহে অকণ নল'ব। তে মানে।
কিন্তু হেৰি হ'ব এনেকে নল'লে। মানে অ য়া বেয়া। পিছলৈ বেমাৰটো বাঢ়ি গৈ।
বাঢ়ি গৈ থাকে আপোনাৰ। এনে কোনোবা এটা সময়ত।
বয়স হ'লে বেছি ওকাব সেইটো কাৰণে
কেনেকুৱাকে লাগি ধৰে নহয়। সেইখিনি সময়ত যদি মোক কোনোবাই মাত এটা মাতি তেতিয়া ন মোৰ মানে কৈছো
এইটো বাৰু সেইটো কাৰণেও হয় নেকি? বাওঁ চাইতে শু - শুই থকা কাৰণে মোৰো মোৰ বাওঁ ছাইদে ইমান বিষ হয়।
মোৰ খুব পিচি খুব বিহ মানে মোৰ সো চাইতে মই শুবই নোৱাৰিছিলো।
আৰু সোচাইতে শুলে অলপমান বেছি সময় শুল দেখোন বাচ্ছাটোও হেৰি কৰি থাকে।
অঁ কিবা কষ্ট পোৱা কষ্ট পোৱা নিচিনা লাগে ন!
লাগে আকৌ তাৰপিছত আকৌ বাওঁচাইতে শুই লওঁ। ইমান দিনটো বাওঁচাইদে। শুই থাকিলোঁ।
উম।
হ'ব পাৰে দেই সেইটো কাৰণেও
উম
অঁ কথাটো ভবা নাছিলোঁ বাৰু এই বাই চাইড বাও ছাইডৰ ভৰিখন কিহৰ কাৰণে তেনেকুৱা হয় তলুৱাটো মানে এনেকুৱা লাগে যেন মোৰ ইউৰিক এচিড হৈছে নেকি?
এই ইবিক এচিড হোৱা নিচিনা লাগে।
ইউৰিক এচিড হোৱাৰ নিচনা লাগে মানে তলোৱাটো পাৰিব নোৱাৰো!
পাৰে মানে কিচিক কিচিক কে মাৰে।
ইং মাৰে। একদম পুৰা বিষ মানে! খোজ কাঢ়িব নোৱাৰো ভালকে। অ' মই ডক্টৰক কওঁতে কৈছে, চাব নালাগে বুলি ক'লে দেখোন! বাকীবিলাক চাই চাগে চিনডম চাই গম ইউৰিক এচিড হৈছেনে নাই? কিবা হাড়ৰ ডক্তৰকহে দেখাব লাগিব নেকি সেনে কৈছে।
অ' মোক সেইটো বুলিয়ে ক'লে যে, হেৰি মানে প্ৰেছাৰটো পোৱাৰ কাৰণে ক'ৰবাত মানে ব্লক হৈ থাকিলে। হে এক্সাৰচাইজ কেইটামান দিছে, সেইকেইটা কৰাৰ যায় বাৰু মাজে সময়ে।
অ'।
এই কেইদিনত মাজে-মাজে কঁকালখন এনেকুৱা ধৰে নহয়! মানে মানে উম। মানে ভয় নাখাব, এইখিনি আপোনাৰ মানে এটা মানে মেণ্টেলি, মানে প্ৰিপেয়াৰ হৈ থাকক যে এনেকুৱা এটা হ'ব পাৰে মানে!
পাৰে হ'ব বোলে, পাৰে অ'। এইটো মোৰ হোৱা দিন হ'ল আকৌ!
মোৰ, উম। দিন হওক বাৰু, আপোনাৰ হাত বিশেষকে এই ছমাহমানৰ পৰা আপোনাৰ বেছি হয়।
তেতিয়াৰ পৰা আৰম্ভ হৈছে আৰু।
উম।
ডক্তৰেতো আৰু একো নকয় কি ক'ম আৰু! এতিয়া একো কৰিব লগাবও নাই চাগৈ।
এতিয়া একো কৰিব লগাও নাই, এতিয়া একো ন
উম। অলৰেডি কিমান ঔষধ?
প্ৰে
মোৰ মানে কিবা লাগি গৈছিলে! ম ঔষধৰ টেমাটো চাই পেলাই মোৰ মূৰ চুৰ ঘূৰাই যায়।
তে দৱ দৱ দৰৱ বাচি
এটা এটা কমিলে আৰু যেনিবা
ই স্পিনটো কমিলে চাগে
স ক বাকি কোৱা আছে
সেইটোৱে বাকী থাকিব আৰু
অঁ বাকী আপোনাৰ আচাৰ হেৰি কৰিছিলে নাই
মই কৰিছিলোঁ কৰিছোঁ আপাক
অঁ কিমান দিনত
মই নাপালো উম হ এই নাপালো মানে মোৰ তেওঁলোকে কাগজৰ কিবা খেলি মেলি কৰিলে।
খেলি মেলি কৰি এনেই ৰেজিষ্টাৰ হ'লনে নাই।
নামেই নাহিলে একোৱেই নহল
নামেই নাহিলে
উ কি হয় মই নাজানো কিন্তু মোৰ বা মানে তৃতীয় জনী ছোৱালী আৰু কি ইয়াৰ লগৰে তাই পালে কিন্তু
অঁ এতিয়া মোৰ কৰা হ'ল কিন্তু কিবা মই যদি কওঁ কিবা কিবি আহে যে কিবা আহেনে তাৰপাছত ক'লে কয় আমি ফোন কৰিম নহয় আমি ফোন কৰিম নহয়
অ সেই তেনেকে কয় থাকি ত খাদ্য অহা নাই জানো। খাদ্য পাইছেনে আপুনি
নাই নাই এনেকৈ এনেকৈ কৈছে দেখোন।
অ মোক খান্ৰ নাপাইছিলো বাৰু দেই
অঁ এনেই পইচাটো বাৰু নাপাওঁ হেৰি কাৰণে যে চাকৰি চাকৰিয়াল কাৰণে পইচাটো নাপাওঁ কিন্তু বাকীবিলাকতো মানে পায় এনেই
আইৰণ দিয়ে আৰু তেওঁলোকৰ ফি চেকাপ এটা থাকে সেই টোত মাতিব লাগে।
অ' নাই মই হেৰি পাঁচ মাহ মানতে মোৰ সেই মানে মই ডাইৰেক্ট কৰিবলৈ অহা নাই। কিন্তু একেদৰে মোৰে আধাৰ কাৰ্ড চকী খন ল'লে লোৱাৰ পিছতে নিজে আহি হে ৰেজিষ্টাৰ হয় বুলি ক'লে
উম উম।
মই যোৱা মাহতহে কৰিলোঁ মানে ইমান দিনেই এই মানুহজনীয়ে কিবাকিবি উল্টা পুলটা কথা কৈ থাকে। আশা কৰ্মীজনীয়ে তাৰপিছত যোৱা মাহত কৰিলোঁ
এতিয়া ছোৱালীজনী ইমান ঠিকো নহয়। নাপায় আছ
তাৰপিছত যোৱা মাহত কৰিলোঁ ৰেজিষ্টাৰ এই জে ফটো চটো লৈ। পেলাই চকুতকো এইবিলাক হেৰি কৰে যে লয় যে, কৰিলোঁ ৰেজিষ্টাৰ তাৰ পাছত সুধিলোঁ মাজতে ফোন কৰি পেলাই কিবা, কৈছে আপনিতো পইচা নহ'ল পইচা নাপাওঁ কিন্তু বেলেগ কিবাকিবি যে ফোন কৰি দিম নহয়। আজিলৈকে কিন্তু একো ফোনচোন নাই একো নাই।
অমানটিক এটা হেল্থ চেকআপ আহে ফ্ৰী ডক্টৰ ওচৰত আহিলো তাতে আপোনাৰ উইকটো জুখিব পাৰে। পেচাৰটো জুখিব পাৰে।
অ কিন্তু বাকী খাদ্য চাদ্যটো পায়। এই এই মানে এই হেৰি ফৰ্থ বুধবাৰটোত সপ্তাহৰ। হেল্ল'? হেল্ল' হেল্ল'। হেল্ল'।